হে, হেল্ল'।
অৰ
হেল্ল', হয় নমস্কাৰ।
হেল্ল' শুনি আছে? নমস্কাৰ। হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল' আপোনাৰ চাউণ্ড, হয়। মোৰ মাতটো শুনা পাই আছেনে আপুনি? হেল্ল' অ'। হয় হয় শুনি আছোঁ শুনি আছোঁ। হয় হয় হয়। জনাবচোন। হয় মই মানে অ' আপোনাৰ আপুনি যদি ব্যস্ত নহয় মোক অলপ ভ্ৰমণৰ বিষয়ে জনাব নেকি চমুকৈ?
হয় নিশ্চয়।
হয়।
হয় ভ্ৰমণ মানেতো জানেই মানে ভ্ৰমণ মানে এঠাইৰপৰা আনঠাইলৈ যোৱাতোকে আমি ভ্ৰমণ বুলি ক'ব পাৰোঁ। উম, হেল্ল'।
হয় আপোনাৰ অলপমান
শুনি আছে নহয়?
ভলিঅম অকমান ডাঙৰক দিব হয় হেল্ল' শুনি আছোঁ হয় কওক
ভ্ৰমণ মনে অমি এঠাইৰ পৰা আন ঠাইলৈ ফুৰিবলৈ যোৱাটোকে ভ্ৰমণ বুলি জানো
হয়
আ ভ্ৰমণ মানে ভ্ৰমণৰ যোগেদি আমি নতুন ঠাই চাব পাৰ উ অভিজ্ঞতা লব পাৰো নহয় জানো নতুন-নতুন মানুহক লগ প পাৰো।
হয়, নতুন নতুন ধৰক হয়, হয় কওকচোন।
আমাক আনন্দ দে বা আমি তাৰ পৰা জ্ঞানো লাভ কৰিব পাৰো ভ্ৰমণ দ্বাৰা। আপুনি ভ্ৰমণ বুলি ভ্ৰমণ বুলি কলে আপুনি কি বুজে।
ভ্ৰমণ বুলি ক'লে মই সাধাৰণতে আপোনাৰ ধৰক ঠাই জোগাবোৰ ফুৰা বা ধৰক এঠাইৰ পৰা এঠাইলৈ যোৱা তাত যাইখিনি যিখিনি ধৰক নতুন, নতুন অভিজ্ঞতা বা নতুন নিজ চকুৰে যিখিনি চব ধৰক দেখা পোৱা যায় আৰু চিন্ত ধাৰণাবোৰ বৃদ্ধি পায়। মগজুৰ আপোনাৰ
হয়, হয় ভ্ৰমণ ভ্ৰমণ মানুহৰ ভ্ৰমণে আচলতে মানুহৰ জীৱনত এক আনন্দময় আহ আৰু শিক্ষণীয় অভিজ্ঞতা আনে উ, আমি ভ্ৰমণৰ জৰিয়তে আমি উ বহুতো নতুন ঠাই দেখা পাওঁ, বা নতুন মানুহ লগ পাওঁ নতুন ভাষা পাওঁ। আমি বা সংস্কৃতি আৰু পৰম্পৰা এইবিলাক হয়, হয় এইবিলাকৰ সৈতে আমি পৰিচিত হওঁ।
হয়।
ইয়াৰ ইয়াৰ ফলত আহ ধৰক আমাৰ জ্ঞান বৃদ্ধি হয়। বা দৃষ্টিভংগী দৃষ্টিভংগী আমাৰ বহল হয়।
হয়, হয়,
সেয়ে আমি ভ্ৰমণ মানে ক কৰিব লাগে। আমি সম
হয়, এনে ধৰক অসম ভ্ৰমণ বুলি ক'লে আপুনি সাধাৰণতে ধৰক কেনেকুৱা আপোনাৰ মনত ভাৱ হয়, অসম ভ্ৰমণ বুলি ক'লে
প্ৰ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি।
হয়, হয়।
যেনে ধৰক পাহাৰ সাগৰ নদী এনেকা এনেকুৱা আহ ঐতিহাসিক স্থানবোৰ আমি মানে ভ্ৰমণ কৰিব পাৰো আমি প্ৰকৃতিৰ সৌন্দৰ্যতটো চাব পাৰো। এইবিলাকত
হয়-হয়-হয়।
সেয়ে আমি ভ্ৰমণ কৰিব লাগে। ভ্ৰমণ কৰিলে আচলতে আমাৰ মন মগজু মানে ভালে থাকে আমি আনন্দ লাভ কৰো।
মগজু হয়, হয় বৃদ্ধি হয়। মনৰ বুদ্ধি চিন্তাধাৰণাবোৰো বৃদ্ধি হয়। আমাৰ
হয়, হয়।
হয়। অসম ভ্ৰমণ বুলি ক'লে ধৰক মই জামতেনে সাধাৰণতে আপোনাৰ অসম ভ্ৰমণ বুলি ক'লে ধৰক বিভিন্ন ঠাই আছে আপোনাৰ ফুৰিবলা। মঠ মন্দিৰ আছে। অ' প্ৰাচীন যুগৰ ধৰক কিছুমান চাবলগীয়া স্থান আছে। সেইবিলাক নিজচকুৰে তিয়া ওচৰত যায় দেখা হয়, বা কথাখিনি তাৰে পৰা জনা যায় তাৰে মানুহৰ পৰা এঠাইৰ বেলেগ ঠাইৰ এঠাইৰ তেতিয়া মানে
হয়। আমি ধৰক বিভিন্ন ধৰণৰ উম আমি বস্তু দেখা পাওঁ। ভ্ৰমণৰ জৰিয়তে বিভিন্ন ধৰণৰ আমি যান বাহনো দেখা পাওঁ বাহিৰলৈ
হয় হয় এই ভ্ৰমণ বুলি ক'লে এনে ধৰক কেনেধৰণে ধৰক আমি যাতায়ত ভ্ৰমণ কৰিব পাৰোঁ বিভিন্ন প্ৰকাৰে ধৰক আমি ভ্ৰমণ কৰিব পাৰোঁ।
হয় আমি বিভিন্ন ধৰণে ভ্ৰমণ কৰিব পাৰো। হয় হয় যান বাহনৰৰে ৰে হওঁক
যান বাহন ধৰক গাড়ী মটৰ চাইকেল বা আপোনাৰ এৰোপ্লেন হওঁক ৰেলেৰে হওঁক
হয় হয়।
হয়। যা
আমি বিভিন্ন ধৰণে হয় হয় আমি বিভিন্ন ধৰণে ভ্ৰমণ কৰিব পাৰো। আচলতে আহ সকলোবোৰ মানে বিভিন্ন ধৰণৰ যিবিলাক যান বাহন হওঁক ৰেলেৰে হওঁক অ' সকলোৰে আচলতে আনন্দটো সুকীয়া। মানে সুকীয়া হয়। বেলেগ বেলেগ আনন্দ পোৱা যায়, ধৰক যান বাহনে আমি যদি বাছেৰে যাওঁত তাত এটা বেলেগ আনন্দ পাম। যদি ৰেলেৰে যাওঁ তাত এটা বেলেগ আনন্দ পাম। আমি যদি উৰা জাহাজেৰে যাওঁ তাতো এটা বেলেগ আনন্দ পাম।
হয়।
তেনেকুৱা মানে বেলেগ বেলেগ ধৰণৰ মানে আনন্দ আমি পাওঁ, বেলেগ বেলেগ ধৰণৰ আমি মানুহ লগ পাওঁ, বেলেগ বেলেগ ধৰণৰ আমি ভাষা জানিব পাৰো, ভাষা বুজিব পাৰো। সেয়ে আমি ভ্ৰমণ ভ্ৰমণ কৰিব লাগে। আচলতে
ভ্ৰমণ কৰাতো এনে ধৰক প্ৰয়োজন বুলি ভাবেনে আপুনি?
হয় মই ভাবো প্ৰয়োজন বুলি। সেয়ে ক'লো মই যে আমি নতুন ঠাই চিনিব পাৰো নতুন ভাষা বুজিব পাৰো, সংস্কৃতি আৰু পৰম্প পৰা বিলাকৰ সৈতে আমি পৰিচিত হ'ব পাৰো, সেই গতিকে আমি ভ্ৰমণ কৰাটো উচিত হয়।
হয়। নতুন জেগা এঠাইলৈ গৈ ধৰক তাৰে যিখিনি কেনেকুৱা খাদ্য তাৰ খাদ্য বা মানুহৰ লগত চলা ফুৰা কেনেকুৱা ধৰণৰ কৰিব পাৰি, হয়।
হয় নতুন ঠাইৰ নতুন খাদ্য, হয় হয় নতুন ঠাইত আমি নতুন খাদ্য আহ খাব পাৰো। নতুন বস্ত্ৰ দেখা পাওঁ, হয়। আমি ধৰক এ আমাৰ যিটো আমি সাধাৰণত তে দেখি থাকো বস্ত্ৰ, তাতকৈ আমি আকৌ বেলেগ বেলেগ বেলেগ ধৰণৰ বস্ত্ৰ দেখা পাওঁ বেলেগ বেলেগ ধৰণৰ আমি খাদ্য চিনিব পাৰো খাব পাৰো তাৰ জুতিটো ল'ব পাৰো আমি
হয় হয়। এনে ধৰক আপোনাৰ অসম ভ্ৰমণ বুলি ক'লে ধৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী।
হয়।
বা আপোনাৰ অ', মঠ মন্দিৰ যিখিনি আছে।
হয়, উম, আমাৰ অসমতে বহুত চাবলগীয়া জাগা আছে
হয়, হয়, ভ্ৰমণ কৰিবলগীয়া জেগা আপোনাৰ অসমত বহুখিনি আছে।
বহুখিনি আছে, আমি ধৰক অহ' তেজপুৰ যাব পাৰোঁ, তেজপুৰ অহ, তেজপুৰ
হয়।
অনুষ্ঠান ভালেখিনিও আছে আমি সেই ধৰ্মীয় অনু-অনুষ্ঠান বিলাকত ভ্ৰমণ কৰিব পাৰোঁ। আমি গুৱাহাটী লৈ যাব পাৰোঁ আমাৰ গুৱাহাটীতো ভ্ৰমণ কৰিবলগীয়া বহুত ঠাই আছে।
হয়, হয়, আ গুৱাহাটীটো আছে আপোনাৰ উজনি অসমৰ ফালেও বহুখিনি, জেগা বা ঠাই আছে আপোনাৰ ভ্ৰমণ কৰ ভ্ৰমণ কৰিবলৈ।
প্ৰকৃতিৰ সৌন্দৰ্য থকা হওঁক বা মঠ মন্দিৰ হওঁক যিকোনো ধৰণৰ মানে উম, এ, ঠাইবিলাক আমাৰ ভাল লাগে। আৰু সেই ঠাইবিলাক আমি ধৰক ভ্ৰমণ কৰিলেই দেখা পাম, আমিতো এতিয়া ধৰক ঘৰত বহি বা অ', চাব নোৱাৰো আমি ভ্ৰমণ কৰি চাব লাগিব, তেনেকুৱা আৰু।
হয়। ভ্ৰমণ ধৰক এনে আপোনাৰ ধৰক নিজৰ ঠাইখিনিতো ধৰক দূৰলৈ আপুনি ক'ৰবাত ওলাই গ'ল ফুৰিবলৈ দূৰ জেগালৈ, তেনেকুৱা ধৰক তাকো ভ্ৰমণ বুলিবও পাৰি ধৰক। অচিনাকি জেগা এঠাইলৈ ভ্ৰমণ কৰিবলৈ গ'ল আপুনি।
হয়, আমি ঘৰৰ পৰা ওলাই বেছি দূৰলৈ নগ'লেও অলপ ওচৰলৈ গ'লেও সেইখিনিও আমাৰ মনত ভ্ৰমণেই মানে সেইখিনিও আমাৰ ধৰক সেইখিনিতে আমি আনন্দ পাম কিবা এটা নতুন শিকিম। সেইখিনিও আমাৰ মানে ভ্ৰমণৰ নিচিনাই হৈ যায়।
হয়, হয়, হয়। এনে মানুহে ভ্ৰমণ কৰাত কৰি আপোনাৰ ধৰক কেনেকুৱা বা শান্তি বা সুখ অনুভৱ কৰে আপুনি ভাবে?
মানুহে ধৰক দৈনন্দিন জীৱনত টো মানুহৰ বহুত ব্যস্ততা থাকে, অ', সেই ব্য স্ততাৰ মাজত যেতিয়া অক- অকমান সময় উলিয়াই নিজকে সেইখিনি সময় নিজৰ, নিজৰ লগত লয় যেতিয়া ভ্ৰমণ কৰিব এটা উম, প্ৰকৃতি সৌন্দৰ্য এটা চাব তেতিয়া মানে ধৰক উম, মানে উম, সেই মানুহজনৰ মনটো আনন্দময় হয়, বা নিজকে ভাল পাবলৈ পাৰে সেই ব্যস্ততাময় সময়খিনিৰ পৰা অকমান ওলাই আহিব পাৰে।
হয়। বা আপুনি, আপুনি ধৰক কেতিয়াবা ভ্ৰমণ কৰি পাইছেনে?
হয়, মই ভ্ৰমণ কৰি পাইছোঁ।
হয়।
সেয়ে মই নিজৰ অভিজ্ঞতাৰে কওঁ যে নিজৰ ব্যস্ততাময় সময়খিনিৰ পৰা যে যেতিয়া আমি ওলাই যাম অকণমান ভ্ৰমণ কৰিম, তেতিয়া আমাৰ মনটো বহুত পাতল লাগে আমি ন নতুন বস্তু শিকিব পাৰোঁ, নতুন বস্তু চাব পাৰোঁ সেয়ে আমাৰ বহুত আনন্দ হয়।
হয়। ধৰক অ', অ', ধৰক বহুতো অসমলৈ বহুতো মানুহ আহে ভ্ৰমণ কৰিবলৈ, বাহিৰৰ পৰা বা বহুত দূৰ দূৰণিগা জেগাৰ পৰা আহে অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁক বহুখিনি ধৰক মানে উন্নতি দেখিবলৈ পোৱা যায়।
হয়,
আপোনাৰ।
এতিয়া ভ্ৰমণৰ ক্ষেত্ৰত আমাৰ, হয়, আমাৰ ভ্ৰমণৰ ক্ষেত্ৰত এটা আকৌ বেছি সুবিধা হৈছে যে যাতায়াতৰ ব্যৱস্থা এতিয়া ভাল হৈছে আগতকৈ,
হয়, হয়,
আৰু ৰাস্তা ঘাট বহুত ধুনীয়া হৈছে ভ্ৰমণ কৰিবলৈ হ'লে আমাৰ উ, স-সহজতে সময় অপচয় নহ'বৰ কাৰণে আমি যাতায়ত বা ৰাস্তা তাত ভাল দে-দেখিব লাগিব বা ভাল পাব লাগিব তেতিয়াহে আমাৰ ভ্ৰমণ কৰিও ভাল লাগিব আৰু সময়টোও আমাৰ মিলি যাব সেইকাৰণে আজি মানে ভ্ৰমণ কৰি বেছি ভাল লগা হৈছে যে যাতায়ত ব্যৱস্থা ভাল হৈছে ৰাস্তা ঘাট ভাল হৈছে, সেইকাৰণে আমি ভ্ৰমণ কৰিবলৈ বেছি সুখী হওঁ।
হয়, হয়।
মানে এইখিনিত আমাৰ কোনো কষ্ট নোহোৱাকৈ আমি ভ্ৰমণ কৰিব পাৰো, সেইকাৰণে আমাৰ মানে বেছি ভাল লাগে ভ্ৰমণ কৰিবলৈ আমি উৎসাহিত হৈ থাকো এইখিনিৰ কাৰণে।
হয়, হয়, আৰু ধৰক এঠাইলৈ আমি যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ সেইখিনি জেগাৰ ধৰক যিখিনি অৰ্থনৈতিক উন্নয়ন বা ভ্ৰমণ কৰিবলৈ যোৱাৰ ফলত সিখিনি জেগা যিখিনি মানে ধৰক আ-আৰ্থিকভাৱে উন্নতি হয় আৰু।
হয়,
ধৰক অসমত কাজিৰঙাতে ধৰক আমি যদি ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া আপোনাৰ ধৰক জীপ চাপ চাফাৰী বা হাতী চাফাৰী মানুহে কৰে আপোনাৰ।
হয়, সিবিলাক ভাল লাগে, আমি যেতিয়া বাহিৰলৈ ওলাই যাও ভ্ৰমণ কৰিবি তেতিয়া আমাৰ অ, ভাল লাগে আমি নতুন নতুন বস্তু দেখাওঁ আৰু এতিয়া বহুত উন্নত হৈছে আহ নতুন নতুন কিবা কিবি আহ মানে
হয়-হয়, হয়, আপোনাৰ মাতটো অলপমান সৰু মানে
আপোনাৰ, আপোনাৰ বহুমূলিয়া সময়খিনি দিয়াৰ বাবে ধন্যবাদ অ, কথা পাতি ভাল
হয়, হয় ল, হয়, আপোনালোকতো কথাখিনি জানিব পাৰি ভ্ৰমণৰ বিষয়ে ব মোৰ ভালেই লাগিল। আশা কৰোঁ আগলৈ লগ পাম বহু বহুত ধন্যবাদ আপোনাকো। হয়, ধন্যবাদ ধন্যবাদ।